আহ কি খবৰ?
আছো ভালে আপোনাৰ?
মই আছো ঠিকেই আছো। ভালে চলি আছে বাৰু এতিয়ালৈকে। কে
উম উম। ৰাতিৰ সাজ খালে নে?
অ খালো খালো আজি বিশেষ একো বনোৱা নাই। বিলাহী পোৰা। বিলাহী পুৰি পিটিকিছো দাইল ভাজি ভাত আৰু মাছ শুকান মাছৰ চাটনি বনাইছিলো।
অ ভালে কেতিয়াবা বা একদম নিৰামিষ খাইও ভাল লাগে
নিৰামিষ নহ'ল বাৰু মাছ আছিলে
অ অ তথাপিও বেছি কষ্ট নকৰাকে চিম্পুল কে খাই ভাল লাগে কেতিয়াবা হয় অ মোৰ একজাম ৰাতিপুৱা আছে চাৰে সাত তাত পোৱাকে যাব লাগিব ঘৰৰ পৰা চাৰে ছয়টা মানতে অ ছয়টা মানতে ওলাব লাগিব বহুত দূৰত যে বৰঝাৰত পৰিছে
অ ঠিকে আছে এতিয়া বেছি দেৰি পঢ়ি থাকিব নালাগে সোনকালে খাই লৈ
অ খোৱা লোৱা হ'লে এতিয়া অকমান পঢ়িছ সোম আৰু ৰাতি
অ অ এঘাৰটা মানলে থাকিব পাৰিম আৰু তাৰপিছত শুই দিব উম উমহ আজি মই হেৰি ডিউটিৰ পৰা আহি চিনেমা এখন চালো
অ
চিনেমাখন চাই বহুত ভাল লাগিল মানে মই এতিয়াও মনত মানে সেই চিনেমাখনৰ এ কাহিনীটোৱে আহি আছে হেল্ল' অহ চিনে এই হিন্দী চিনেমাই বাৰু ইমতিয়াজ আলি
হেল্ল' আহ কি চিনেমা চালে অ পাইছোঁ দিয়ক
কিবা কৰি আছে নেকি আপুনি আহ অ এই চিনেমাখনে চালো বুলি কৈছো
অ কেনেকুৱা বা কাহিনীটো
পাহলেটো মানে এই যে বিভাজন হৈছিল যে লাহৰ ইণ্ডিয়া পাকিস্তানৰ যে বিভাজন হৈছিল সেইটো সময়ৰে চিনেমা আৰু পাৰটিচন বিভাজনৰ সময়ত মানে কিছুমান ঘৰৰ মানে মাজেৰে যে বিভাজন হৈ গৈছিল মানে এখন চোতাল এখন চোতালৰ মানে আজি ধৰক এইখিনি একেখন দেশ হৈ আছে কালি অহাকালিৰ পৰা মানে এইখিনি পাকিস্তান এইখিনি ভাৰত হৈ গৈছে তেনেকোৱাও কাহিনী আছে মানে
নোকোৱা আহিছিল ন গমেই নাপাওঁ আমি ইমান
ভাৰত আৰু পাকিস্তানৰ যিটো বৰ্ডাৰ আছিল সেইটো কি বুলি কয় আপুনি জানেনে
উম মেকমোহন লাইন কৰেয় নেকি সেইটো লাইনতটো ৰেড ক্লিভ অ
ত মানে ৰেড ক্লিত নামৰ এজন মানুহ আছিল মানে তেওঁ না ভাৰতৰ আছিল না পাকিস্তানৰ আছিল আছিল তেওঁ মানে এনেকুৱা এজন মানুহ আছিল যিয়ে মানে ভাৰত আৰু পাকিস্তানক কোনোদিন আহিয়ে পোৱা নাই
অ
তেনেকুৱা মানুহ এজনে মানে আহি অ সেইকাৰণে মানে ব্ৰিটিছৰ মানে সেইখিনি সময়ৰ কোনবা আছিল যাৰ মানে এইটো এ হেৰি আছিল আৰু সিদ্ধান্ত আছিল যে তেওঁ আহি বিভাজন কৰিব িক তেনেকে মানে তেওঁ আহিলেও আহি কেনে ক'লে যে এ বিভাজন হ মানুহখিনি সুধিলে এইজনেতো একো চিনিয়ে নাপায় কিয় বিভাজন কৰিব তেতিয়া কৈছে যে হেৰি হব বোলে এতিয়াও যিহেতু কুচি নাপায় সেইকাৰণে নিৰপেক্ষ হব মানে হেৰিটো বিভাজনতটো যাতে নিৰাপে নিৰপেক্ষ হয় কিন্তু তেতিয়া হ'লে মানুহখিনিয়ে ক'লে ঠিক আছে তেতিয়াাহ'লে আপুনি গোটেইখিনি চাই মেলি বিভাজন কৰিব শাকো চিনি পাব নালাগে কিন্তু এটলিষ্ট গমতটো পাব লাগিব কাৰ ম
অ সাধাৰণ জ্ঞান খিনিতো লাগিব কম
তেতিয়া মানুহজনে কলে যে নাই মই পাঁচ দিনৰ ভিতৰতে বনাই দিম মানে পাঁচ দিনৰ ভিতৰতে মানে লাইনডাল আঁকি গুচি যাব তাৰ পাছত অ পচ অ পাচনাতো ভ্ৰমণ নহয় তপা সতে ধুনীয়াকে নিজৰ যিটো মানে চাৰ্কিিত হাউচ থাকে মানে অফিচ অফিচিয়েল কামৰ যিবিলাক অফিচাৰ আহিলে বহে য'ত মানে কাম খিনি কৰে তাত কৰি মেলি পাঁচ দিনৰ ভিতৰত হেৰি কৰি গুচি যায় আৰু ঠিক তেনেকে স্বাধীনতা দিৱস আমি পোন্ধৰ তাৰিখে পালন কৰো পাকিস্তানে চৈধয় তাৰিখে পালং গো কিন্তু তহ ন হৈছিল সোতৰ আগষ্টত মানে সিহঁতে গমেই নাপায় ক'ত সিহঁতে মানে স্বাধীনতা দিৱস পালন কৰিলে কিন্তু গমেই নাপায় কোনখিনি কি আছিল উত্তৰ আগ কষ্টত হে মানে চবে গম পাইছে যে কোনদিনা ক'ত কি আছে মানুহজনে মানে সেইখিনি কাম কৰি আগতে গুচিয়ে গৈছে পলাই গৈছে যাতে খুব অসুবিধা নহয় ৰ'দ যাওঁাত তে ফ্লাইট বুক কৰি গুচিয়ে গৈছে উ তাৰপিছত সেইখিনি সময়ত মানে হেৰি আৰু অ বিভ এাজ কৰি পুঠি গ'ল ঠিক তেনেকে সেই সময় মুছলমান আৰু শিখ আগতেতো মিলা প্ৰীতিৰে আছিল কিন্তু এতিয়া মানে ভাৰত পাকিসান এতিয়া মুছলমান খিনিয়ে এ শিখসকলক বহুত অত্যাচাৰ কৰিছে ঠিক তেনেকে শিখসকলেও মুছলমানৰ অত্যাচাৰ কৰিছে বহুতো পৰিয়ালে মানে নিজে কেতিয়াবা মানে কোন আধা পৰিয়াল যাব পাৰিছে আধা পৰিয়ালৰ সদস্য় থাকিয়ে গৈছে। সেই তেনেকুৱা হৈছে। আৰু আৰু মই য কাহিনী চাই আছিলো। তাৰে যিখিনি মানে। হেৰি সেইখন চিনেমাৰ যিজন এক হেৰি আছিল অ। অভিনেতা আছিল তেওঁৰ ঘৰৰ মতা মানুহখিনি যাব পাৰিলে। ভাৰতলৈ। আহিব পাৰিলে কিন্তু যিখিনি মহিলা আছিল। সেইখিনি মানে। আহিবই নোৱাৰিলে। জেংবোৰতো ইমান মানুহ ভৰ্তি। হৈ যায়। সেইকাৰণে। ট্ৰেইনতো মানে মহিলাসকলে উঠি। উঠিবই নোৱাৰে। তাৰে এগৰাকী মানে গৰ্ভৱতী আছিল তেনেকুৱা হেৰি হৈছে। বহুতে নিজৰ গ গৰ্ভৱতী অৱস্থাত যদি।। কোনোবাই সন্তানটো প্ৰসব কৰিছে। সেই সন্তান।। টেন টো ডাষ্টবিনত পেলাওঁ গুচি গৈছে মানে।। এনেকুৱাও হৈছে। উপায় নাই নিব নোৱাৰে।। আৰু বহু আৰু মানে মই যিটো চাইছো।। কাহিনী তাতে। এ মানে সাত। জনী আঠজনী মান তিৰোতা এটা ৰুমত সোমাই আছিল। এতিয়া সিমান খিনি গম পাই। সিহঁতক মানে অত্যাচাৰ কৰিবলৈ আহিছিল। তেতিয়া সিহঁত। তেওঁৰ নিজৰ মাত। মাতৃয়ে। নিজৰ সন্তান কেইটাক নিজে হাতেৰে হত্যা কৰি দিছে তাত। মুছলমানে মানে হেৰি কৰিব। নোৱাৰে আৰু নিৰ্যাতন কৰিব নোৱাৰে। নিজে ডিঙি কাটি নিজেও ঢুকাই গল আৰু মানে সেনেকে। স কৰি দিলে। তাৰ পাছত যিখিনি মানুহ ভাৰতলৈ ঘুৰিল।। এ ভাৰতৰ পৰা ভাৰতত যিখিনি মানুহ আহিছিল। সিহঁতেও ছয় বছৰ সাত বছৰ পিছত সেই মহিলা খিনিক বিচাৰি গৈছিল। কিন্তু।। তো বিচাৰি নাপালে আৰু সিহঁতে সেই সময়তে, মৃ মৃত্যু মুখত পঢ়িলে।
তাকেই।। কিমান কি কষ্টকৰ দিন কাটিব লগা হৈছিল।
উম।
অ দ্বাদশ শ্ৰেণী যেতিয়া পঢ়িছিলো।। তেতিয়া সেয়া বিভাজনৰ বহুত।। নতুন নতুন কাহিনী পঢ়িছো। ছিলো বাৰু কিছুমান উ মানুজিক সেই খিনি থাকি গ'ল ভাৰতত তেওঁলোকৰ নিজৰ মুখৰ পৰা কিছুমান পতিমণি বুলি যে কয় তেনেকে পঢ়িছিল উম বহুখিনি মানুহৰ সিহঁতৰো গোটেই জীৱনতটো মানেো মনত থাকিয়ে গ'ল চাগে নিজৰ ঘৰৰত নিজৰ উম এৰিয়াাতটো জাগা খিনি কিমান মিলা প্ৰীতিকে থাকিছিল আগত
তে যেতিয়া সেইখন ঠাইত আছিল আৰু সেইখন ঠাইৰ পৰা হিন্দু বুলি আঁতৰাই পঠালে তাৰ পিছতো এই এই ভাৰতত আহিওতো সিহঁতে আপোন হ'ব নোৱাৰি দিলে নহয় সিহঁতে সদায় নিজ িজ ভাবি থাকিলে কাৰণ সিহঁতে এতিয়াওতো নতুনক আহিছে এইখন এখন তাতে আকৌক আকৌ সৰুৰ ত চব বনাব লগা হৈছে নিজৰ পৰিচয় গ গঠন কৰিবলগীয়া হৈছে উ
হয় হয় সিহঁতৰ লৰা ছোৱালী খিনিৰ
উম বহুত কষ্ট ত হৈছে চিনেমা খন চালে আৰু বহুত দুখ লাগে মানে এনে এইটো এটা প্ৰেমৰ কাহিনী িয়ে হয় কিন্তু প্ৰেমৰ লগতে মানে কিছুমান এনেকুৱা কথাও দেখ
িনি উম উম উ সংবেদনাশীলমূলক চিনেমা আৰু পুৰা।
আপুনি পাৰিলে চাবচোন।
অ চাব লাগিব ৰ'ব।
আহিবই বাৰু নেটফ্লিক্সত নেটফ্লিক্সতো আহিব এতিয়াাতো মানে মই হে ৰিল চালো হল ৰেকডিঙত চালো। সেইকাৰণে কিছুমান ক কথা বুজি পোৱা নাই। আৰু কথা বুজি পাইছো।
উম চাব লাগিব ৰ'ব।
মানে কেইজনমান অভিনেতা এনেকুৱা আছিল যাক মই আগতে বৰ বেছি ভাল পোৱা নাছিলো। এই নতুন নতুন এ বাৰু দিলজিত। নাইবা বেড। ডাংৰাইনা যিজন তুন অভিনে তা কিন্তু চিনেমা খন চোৱাৰ পিছত মানে বৰ মৰম লাগি গৈছে মানে মানুহকেইটা দিলজিকটো মই একেবাৰেে ভালে পোৱা নাছিলো। এইবাৰ মানে এক্টিংটো দেখি মোৰ বৰ ভাল লাগি গ'ল। নাছিৰুদ্দিন শ্বাহো আছে। তেওঁৰ তেওঁৰতো আৰু অভিনয় ক'বই নালাগে।
কবই নালাগে, আগৰ পৰাই ইমান ভাল তেওঁ।
উম! চাব আপুনিও।
থাকিব ৰ'ব ময়ো, হয়। হয়। চাম নিশ্চয় চাম।
উম। ‌ চিনেমা খন ভাল হৈছে, তথাপিও মানে, এতিয়ালৈকে ইমান হেৰি হোৱা নাই, কালেকচন যে মানে বক্স অফিচ। ‌ কালেকচন টো ইমান বেছি হোৱা নাই ভাল চিনেমাবোৰ মানুহে চিনিও নাপায় নহয়।
চিনি নাপায় কিছুমান মানে কিছুমান কথা। ‌ ক মানে গোটেই চবে বুজি নাপায় নহয়। অ' এটা, এটা। দৰ্শকেহে আচল কথাাতটো বুজি পায়, আচল। ‌ আইডিয়াটো চিনেমাৰ। চবৰে আনে উ এইবোৰ চিনেমা নহয়।
এতিয়া ধৰক সেই ইমটিয়া গাল যিখন পুৰণা লৈলা মজনু চিনেমাখন আছিল ‌ কত বছৰ আগতে ৰিলিজ হৈছিল। কিন্তু এতিয়াহে মানুহে চিনি পাইছে।
উম তাকে, এতিয়াহে নতুনকে ভাল পোৱা হৈছে মানুহে তাকে আগতেতো এখন চাবই নগ'ল। কোনো।
আৰু কোনো নগল, নামটো শুনিছিলোঁ আৰু, অ, অকল গান কেইটাহে অলপ অলপ উম। উম। ঠিক আছে। বাৰু হ'ব দিয়ক, এতিয়া আপুনি শুই যাওক, উম।
কৰিম পিছে। থাকিব লাইনতে, অ ঠিক আছে, দিয়ক, অ'হ।